টো
কি কৰি আছা?
অ মই এনে আছো, তুমি কি কৰি আছা?
অ দিয়া মই এই ৱেডাৰ চেক কৰি আছিলো মবাইলত।
হয় নেকি?
হয়। মানে আজিকালি, হয় মানে আজিকালি তোমাৰ ৱেদাৰৰ একো গেৰেণ্টিয়ে নাই
অ বৰ্তমান আমাৰ পানীও মানে অলপ বৰষুণ বতৰ হৈ আছে।
হয় তোমাৰ এই যোৱাকালি ইমান গৰম দিছে দিনত আ আকৌ ৰাতি ইমান জোৰকে বৰষুণ দিলে ন? হঠাতে বৰষুণ দিছিল। যে মইতো ভাবাই নাছিলো যে হঁত তাত বৰষুণ দিব বোলি হয়। অ সেইকাৰণে চাই আছিলো মানে আজিও ইমান গৰম দিছে, তোমাৰ ৰাতিপুৱা ছয়টাৰ পৰাই তোমাৰ
অ বহুত গৰম নকবা তেনেকুৱা লাগাই তেনেকুৱা গৰম দি আছে।
হয় ইমান গৰম দি আছে।
গৰমত থাকিব নোৱাৰি জানানে।
অ থাকিবা থাকিবই নোৱাৰি তোমাৰ বৰষুণ বৰষুণ দিয়ে থাকে দিয়ে থাকে তোমাৰ ইমান বানপান পানী হৈ যায় আজিকালি ইমান বানপানী হৈছে অসমত। আগত তেওঁও ইমান হৈছিলে ন?
অশান্তি লাগে, এই বৰষুণ এই বানপানী নকবা কৃত্ৰিম বৰষুণতে বানপানী হ' সময়টো হৈ যায় নহয়। তাৰ কাৰণে অশান্তি লাগে আৰু বহুত মানুহবোৰ আছে তাৰ কাৰণেও বৰষুণ বতৰৰ কাৰণে বহুত দিগদাৰ।
অ হয় ঠিকেই কলা তুমি, ইমান বৰষুণ দিয়ে দি থাকে। আৰু দিলেও তোমাৰ কেতিয়াবা ৰখি যায় ইমান গৰম দিয়ে
উম উম আৰু তুমি ভাবিবা যে বৰষুণ দিলে মানে- অ আমাৰ কি তোমাৰ গৰমতটো আৰু বাঢ়ি যায়।
হয় হয় সেনেকুৱা হয়, কেতিয়াবা গৰম তুমাৰ বেছিকে বৰষুণ দি থাকিলে দি থ থাকিলে তাৰপিছত আৰু বেছিকে গৰমো দিয়ে, বহুত গৰম দিয়ে ইমান আৰু তোমাৰ এতিয়াতো জুলাই মাহও অহা নাই ইমান গৰম দিয়ে বিয়া ষ্টাৰ্ট হৈ গ'ল এতিয়াৰ পৰাই। হয়নে? জুলাই মাহত ত বেছিকে গৰম দিয়ে, তোমাৰ এতিয়াই ইমান বেছিকে গৰম দিছে ন।
নকবা আৰু আগ আগতে আগতে তোমাৰ আগতে তোমাৰ জুলাই মাহত তাৰপিছত জুলাই ছেপ্তেম্বৰত গৰম বহুত দেখিছিল। এতিয়াতো বৰ্তমান আহ এপ্ৰিলৰ পৰাই গৰম ইমান আৰম্ভ হৈ গৈছে। উম ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলৰ পৰাই হৈ গৈছে। নকবা মানে আগতো বহুত মানে ঠাণ্ডা আছিলে। কিহৰ কাৰণে ক'ব গ'লে মানে আমাৰ আমাৰ প্ৰকৃতিতো গছ গছনি কটা হৈ আছে। নহয় তাৰ কাৰণে মানে গৰমতটো বাঢ়ি আছে। আমাৰ গৰমটো বাঢ়ি আছে, উম
সেইটোতো হয় ইমান গৰম দি আছে তোমাৰ আৰু গছ গছনিও আজিকালি নাইকিয়া হৈ গ'ল ন। মানুহে ইমান কাট গছ গছনি কাটি আছে। স সেইকাৰণে ঘৰ বনাই আছে তোমাৰ বহুত জোগা তেনেকুৱা চাবা যোন তোমাৰ পাহ পাৰী এলকাৰাৰ তোমাৰ কিমান গছ গছনি কাটি তোমাৰ ঘৰ বনাইছে তাতে মানুহে সেনেকুৱা কৰি কিনে বহুত আজিকালি এনেকুৱা। মানে বতাহে নোহোৱা হৈ গ'ল তোমাৰ বতাহ নাহে। সেনেকুৱা হৈ গ'ল ন তোমাৰ গছ গছনি থাকি। খিনিয়েম গছ গছনি থাকিলেহে আমি বতাহ পাওঁ। আমি অক্সিজেন পাও। এইটোয়ে নোহোৱা হৈ গ'ল এতিয়া আমি কি আমি কেনেকাে জীয়াই থাকো? ম ন এতিয়া তোমাৰ এই গৰমৰ কাৰণে
আমাৰ আমাৰ প্ৰকৃতিতো এক মাত্ৰ আমাৰ গুৰুত্বপূৰ্ণ প্ৰয়োজন বস্তু হয় প্ৰকৃতি নাথাকিলে আমি নাথাকো। সেইকাৰণে আমি প্ৰকৃতৰ কাৰণে কিবা আমি এটা বস্তু কৰিব লাগিব। তাক বচাবৰ কাৰণে কিবা তুমি কি ভাবা?
সেইটোতো হয় আমাকতো বচাব লাগিবই। যিহেতু আমি মানে গছ গছনি কাট দ নালাগে আৰু কি ক মানুহে এনেকুৱা কৰে মানুহে নিজৰে এইটো বিপদ তেওঁ নিজৰে মানে এনেকুৱা এইটো কৰি দিছে। সেইকাৰণে নিজে গছ গছনি কাটি কিনা এনেকুৱা আজিকালি বহুত মানুহ বেমাৰ বেমাৰ হৈ আছে চাবাচোন তোমাৰ বেছি গৰমৰ কাৰণে মানুহক বেমাৰো হৈ আছে তোমাৰ
টোতো হয়।
হয়, আজিকালি বহুত মানুহে বেমাৰ পৰি যায় আগৰ নিচিনা নাই আৰু আগৰ মানুহ এতিয়া বহুত মানে বৰ এইটো আছিল ষ্ট্ৰং আছিল, আৰু এনেকুৱা নাছিল যে প তককে বেমাৰ হৈ যায় সেনেকুৱা নাছিল। আজিকালি সৰু ল'ৰা -ছোৱালীও বেমাৰ হৈ যায়, ডাঙৰো হৈ যায় সেনেকুৱা হৈ গ'ল তোমাৰ।
সেইটো হয়।
আৰু তোমাৰ এই বতৰটো চেঞ্জ হ'লে তোমাৰ বতৰটো মানে কি গৰম হ'লে পতককে বৰষুণ দিলে সেনেকুৱা হ'লে এ আৰু মানুহ বেমাৰ হব ন তোমাৰ।
অ এইটো হয়। অক আজিকালি
হয় কোৱা?
আজিকালি গৰম বাঢ়াতো তোমাৰ গছ গছনিৰ কাৰণেই হয়। তাৰপিছত তোমাৰ পৰিৱেশটো বহুত চেঞ্জ হ'ল, সেইকাৰণে মানে গৰমটো বাঢ়ি গৈ আছে আৰু আজিকালি বানপানীৰ সমস্যাও বাঢ়ি গৈছে। তোমাৰ বৰষুণতে বানপানীৰ সমস্যা আৰু ডাঙৰ ডাঙৰ অলপ ডাঙৰ বৰষুণতে ঘ দুৱাৰ মানুহৰ বৈ লৈ যায় আৰু এইটো সমস্যা স্যাবোৰ বাঢ়ি গৈ আছে।
হয়। ঠিকে ক'লা সেইটোতো হয়, হয় মই সেইটোয়ে ভাবো বোযে আ আজিকালি যে ইমান বৰষুনো দিয়ে তে মানে আজিকালি তোমাৰ এডাৰো একো গেৰেণ্টি নাই কেতিয়াবা মানে হঠাতে বৰষুণ দিলে দিয়ে থাকে দিয়ে থাক কেতিয়াবা ইমান বানপানী হৈ যায় ন, মানুহৰ এনেকুৱা গাঁৱত থকা মানুহে কেনেকুৱা থাকে তোমাৰ, সেনেকুৱা বহুত ঘৰ চৰ ডুবি যায় কথাতো মানে ৰাস্তাই নাথাকে, ঘৰে নাথাকে বৰ বেয়া লাগে সেনেকুৱা চাওঁতে।
অ বেয়া অ সেইটোতো হয় বাৰু। অ মানে, অ আজিকালি মানে বহুত মানে সমস্যাবোৰ বাঢ়ি গৈ আছে। যিমানে যিমান আগতে যেনেকুৱা আগতে পানী বৈ যোৱা এখন ডাঙৰ -ডাঙৰ সেইটো আছিলে তোমাৰ অ বিলখন আছিলে, সেই বিলখনত এতিয়া বৰ্তমান মানুহে ঘৰ বনালে বিল্ডিং বনাল তাল, তাৰ কাৰণে মানে অ পানীটো যোৱা জাগাতো নাথাকে। তাৰ কাৰণে আমাৰ বানপানীৰ সমস্যাটো বাঢ়ি গৈ আছে।
হয় আৰু তোমাৰ এ কি কয় আজিকালি মানে মাটিটো তোমাৰ এ মানুহে মানে কি কৰিলে মাটিটো কাটি কাটি কাটি মানে বেছিকে গাদ্দা কৰি দিয়ে ন সেটো সেইটো কাৰণে মানে তোমাৰ বেছ ছিকে তাৰে বানপানী হৈ যায় সেনেকুৱা। অলপ ওখ ওখকে থাকিলে মানেটো সেনেকুৱা বানপানী নহয় ন? মানুহে মাটি কাট টিকিনা মানে নিজৰ মানে মানুহে নিজে নিজৰ এইটো বিপদত মানে নিজে পেলাই আৰু নিজক সেইকাৰণেতো এনেকুৱা হৈছে।
উম।
তাৰ আৰু তোমাৰ এ শ্বিলঙত এতিয়া তোমাৰ ব ৰ্তমান শ্বিলঙত কে কেনেকুৱা তোমাৰ বানপানী হৈ আছে তাতে ইমান বৰষ
উম উম, তুমি মেঘালয় অ মেঘালয় উম দেখিছিলো মেঘালয় চাইডে বহুত বানপানীৰ সমস্যাবোৰ দেখি আছিলো। সিহঁতৰ এখন কুলনি বোলে অ কি বোলে বাহাই লৈ গ'ল। অ সেইকাৰণে মানে তেও এতিয়া ৰাস্তাত আহিব লা
তাতে তোমাৰ ৰাস্তাও নাই ৰাস্তাও নোহোৱা হৈ বল তোমাৰ ৰাস্তাও ঢাকি দিছে। পানীয়ে মানে ইমান এইটো হয় মানুহে মানে থাক। কিব পৰা নাই তাত। সেনেকুৱা হৈ গল নিজৰ ঘৰ বাৰী চব। যি হৈছে। এনেকুৱা থাকিছেতটো সেইবোৰ চাই কিনে বেয়া লাগে ন।
যে মানে আমাৰ ৰঙিয়াত মানে পানী কেতিয়াবা। বাঢ় মানে বাঢ়িলে মানে আমাৰ ভেটিটো মানে অলপ ওখত আছে। মানে আমাৰ ঘৰ দুৱাৰৰ পপৰা চাৰিও পানে মানে ডুবি যায় সেইকাৰণে। আমি অ বানপানী হোৱা জোগাত মানে মাছ খাবলৈ বহুত পোৱা যায় যে। আমাৰ মানে মা বানপানী হয় মানে আমাৰ। অ ঘৰৰ মানে ভেটিটো অলপ উখকৰি বনোৱা যায়। তাতে মানে বানপানীৰ সমস্যাটো থাকে। এইটো বুলি আমা আমিতো বেলেগ জাগাত যাব নোৱাৰো যিহেতু আমি বেলেগ জাগাত।
হয় কিন্তু মইতো এতিয়া পাহাৰত আছো ন ত মই সেনেকুৱা। তেওঁ মানে এনেকুৱা মই ফেচ কৰা নাই মানে মই। পাহাৰত থাকো সেইকাৰণে মই এনেকুৱ ফেচ। কৰা নাই মানে এনেই কেতিয়াবা মই কৰবাত গ'লে আৰু নিউজত দেখা পালে সেইবোৰ চাও ন। বৰ বেয়া লাগে আৰু সেন। কোৱ যোন মানুহে মানে ফেচ কৰেৰ যাৰ লগত সেনেকুৱা হয় তাহ। টো কিমান এইটো হয়।
অ বানপানীৰ সমস্যাটো কব গ'লে বহুত ডাঙৰ। সমস্যা পাহাৰতো বহুত খহি আহি মানুহ।
হয় হয় আমাৰ যোৱাবাৰ হৈছিল এেনেকুৱাত। তোমাৰ যা যোৱাবাৰ তোমাৰ এই ভাঙৰৰ চাইডত তোমাৰ এই মাটি খহি কিনে তোমাৰ তাতে। মানুহো মৰিছিলে মানে বহুত কিবা কিবি এনেকুৱা হয়। যে মানে মাটি খহি বেছিটো সেইটো পাহাৰতো তোমাৰ বহুত অসুবিধা আছ। ছে তোমাৰ যতে হলেও মানে সেনেকুৱা থাকে তোমাৰ। পাহাৰৰ মাটিৰো একো এইটো নাই গেৰেণ্টি নাই আৰু কেতিয়াবা খৰি যাই। গমেই নাপায় মানে তোমাৰ সেনেকুৱা। নালাগিয় যে সেইটো মাটিটো সৰিব বুলি কিন্তু হঠাতে বেছি। কে বৰষুণ দি থাকিলে দি থাকিলে এইটো মাটিতটো সৰিয়ে যায় তোমাৰ সেনেকুৱা।
উম পাহাৰত বৰ পাহাৰৰ মাটি খহি যাব বেলেগৰ বানপানী হৈ যাব আৰু ঘৰ দুৱাৰ ডুবি যাব আৰু কাৰবাৰ তোমাৰ সমানত ঘৰ দুৱাৰ আছে যদি সিহঁতৰ পানে হাতী ওলাব হাতীয়ে ঘৰ ভাঙিব মানে সমস্যাটো চাৰিও পিনেদি সমস্যাটো আছেই মানুহৰ
হয় কেইদিন মান আগতে তোমাৰ এই ৰাস্তা কি কয় তোমাৰ এই তিৰদ নে কি হয় তোমাৰ ৰাস্তাৰ ফালে এটা ডাঙৰ গছো পৰি গৈছে পৰিছিল তোমাৰ সেইটো তোমাৰ য'ত গোটেই হ'লেও মানে আজিকালি এনেকুৱা হৈছে আৰু গছ নাকাটে বুলি এইটোও নকও কিন্ত গছো কাটিব লাগে এইটো চাই কিনে কাটিব লাগে ন তোমাৰ সেনেকুৱা চোৱা এতিয়া গছটো হয় হয় সেইটো গছটো ইমান ডাঙৰ আছিল ইমান পুৰণা আছিল ন সেইটো গছতো বহুত বছৰ হৈ গ'ল সেইটোটো কাটিব লাগে চাব লাগে ন তোমাৰ এতিয়া চোৱা চৰকাৰ আমাক আমি কওঁ চৰকাৰক যে গছ কাটিব নালাগে বুলি আমি সেনেকুৱাও কওঁ আমি কও ন সেইনো চৰকাৰে কি কৰিব ন এতিয়া নাকাটে তাৰ পিছত এইটো যোনটো কাটা নাই সেইটো সেইটো গছত
নহয় তুমি ক'লা নহয় ঠিকেই কলা তুমি চৰকাৰে ক'লা বোলে চৰকাৰে কলা নহয় চৰকাৰে গছ কাটিবলৈ ওলাইছিলে তাৰে মানে গছ পৰিৱেশৰ মানুহবোৰে। ক'লে মানে সেইখন গছ বহুত পুৰণা আমি কাটিব নিদিওঁ তাৰ কাৰণে কাটিব নিদিয়াৰ কাৰণে সেইদিনা। এখন ঘটনাও হল গছৰ কাৰণে এইটো দেখিকে বৰ বেয়া লাগিলে। তেনেকুৱা হ'ব উ মানে মানে চব মিলি জুলি চলিব লাগে তোমাৰ ধৰা কেতিয়াবা গছ গছো চাব লাগিব কোনটো গছ কিমান পুৰণা পুৰনা সেই সেই মতে যদি তুমি গছটো কাটিব লগা হয় এনেই গছটো কাটি দিলে অঁ সৰু গছটো কাটি দিলে মানে আমাৰতো পৰিৱেশৰো বহুত প্ৰয়োজন ন এতিয়া কিমান গৰম আছে তুমি এখন গছৰ তলত যোৱা গছৰ তলত যাইকে বহি থাকা তোমাক কিমান ঠাণ্ডা
হয় হয় এইটোতো ঠিকেই ক'লা তুমি আজিকালি গছ আমাৰ কাৰণেও মানে এইটো গছ আমাৰ কাৰণে মানে লাগেও আৰু নালাগে সেনেকুৱা হৈছে ন হয় প্ৰয়োজনো আছে আৰু কেইটামান গছ এনেকা এনেকুৱা হয় যে এইটো প্ৰয়োজন নাই ন এনেকৱা বহুত পুৰণা গছ বোৰ এনেকুৱা হঠাৎ পৰি যায় তোমাৰ ভিতৰৰ পৰা হয় সেনেকুৱাটো হয়।
প্ৰয়োজন আছে কিবা হলে আমাৰ কামটো আহে এইটো গছৰ কাঠ বনাব পাৰি এইটো আমি ব্যৱহাৰ কৰিকে নতুন গছডাল লগাব পাৰি সেই সেইটো আমি চাব লাগে। আৰু গছডালো কাটিলে মানে পুৰা কাটি দিব নালাগে আধা কাটি দিয়া যোনখন লাগিব সেইখন
এটো ৰাখো দিয়া।
অঁ দিয়া ঠিক আছে দিয়া ঠিক আছে ধন্যবাদ।